হেল্ল', অ', আহিছে দিয়া।
অ', অ', আহিছে, অ', এতিয়া শুনা নাই, এইটো কি বুলি কয়? তোমালোকৰ ঘৰত মানে, মই শুনিছিলো এনেকুৱা, ভাজি-তৰকাৰি পাই বোলে।
অ', ভাজি-তৰকাৰী পাই অ'।
অ', মোৰ মানে এইখিতে বিয়া এ এখন আছিলে হা, বিয়াখনত ঘপচে ক'লে, তাৰপিছত মই পাৰিম বুলি ক'লো, ৰচুন দহ কেজি লাগিছিলে আছ আছেনে?
অ', ৰচুন পাই যাবা, ৰচুন দহ কেজি আৰু, আৰু কি লাগিব।
ৰচুন দহ কেজি লাগিছিলে, আৰু তোমাৰ, মানে আৰু পিয়াজোও লাগিব পাৰে, পিয়াজ আছে নাই?
পিয়ঁজোও হয় যাব, তোমাক, কিমান লাগে, কোৱা মোক পিয়াজ।
অ', অ', অ', হেতু তোমাক মই বাৰু, কৈ দিম পুৰা। ফিক্সটো, মানে মই, এতিয়ালৈকে বিচাৰি ফুৰিছিলোঁ ন‌। তাৰপিছত এতিয়ালৈকে পোৱা নাছিলো তাক কে এতিয়া তোমাক পাই গ'লো বাৰু, ভালে হ'ল, তাৰপিছত মই তোমাক তেতিয়া হ'লে মই এহ‌, সুধি কৈ আছো ৰচুন দশ কেজি, তোমাৰ কেজি কিমান কে দিছা ৰচুন?
কেজি তোমাৰ, কেজি এশ বিছ টকা।
তুমি, এশকৈ ল'বা। দছ কেজি ল'ম, অ,
এশ‌ কৈ ল'ম।
ঠিক আছে তেতিয়া হ'লে মই তোমাৰ, মানে আমাৰ জুলাইৰ পোন্ধৰ তাৰিখে মানে বিয়া আছে হা, আহিবা তুমিও।
অ', যাম যাম।
অ', তাৰপিছত, মানে তুমি দিবা এইখিনি, আৰু মই বাকী খিনি বাৰু মই পাপাক সুধি কম।
অ', আৰু, পিয়াজটো নালাগে?
পিয়াজটো তোমাৰ মই, এ সুধি লওঁ সেইটোৱে কৈছোঁ পিয়াজটো সুধি লওঁ কি কথা কি হয় মানে আনিবও পাৰে বেলেগতো কথা পাতিছে ন' যদি তাত নহয়, বা যদি কথা পতা নাপাতিবও পাৰে, মই মানে ফিক্সটোয়ে টো নাজানো মোক খালি ৰচুনৰটোৰ কৈ থৈছিলে, মই সেইটো কাৰণে তোমাক ক'লো, তোমাক ফিক্সছে এ তুমি খালি থৈ দিবা, আমি তেৰ' তাৰিখ মানে মানে আনিমে। মাল।
অ', তেওৰ দেখে ন' অ, হ'ব লৈ যাবা আমাক।
অ', অ, ঠিক আছে বাকী তুমি এতিয়া কিবা কৰি আছানে?
অ', মই আছো এতিয়া অধ্যয়ন এটা কৰি।
অ' অ', ঠিকেই আছে।
অ', বাকী, বাকী নাই। খামহে এতিয়া, চাহ বনাইছোঁ আৰু ফুলৰি বনাই আছোঁ।
অ' অ', ঠিকেই আছে দিয়া।
অ', তুমি খালানে নাই কিবা?
নাই নাই, মইও এই খাম আৰু বনামগে। অ', এতিয়া শুনা না, মই মানে লাইটৰ কাম কৰোঁ হা ৱাইৰিং-চোৱাৰিং কৰোঁ। তাৰ পিছত মানে মোক এনেকুৱা পোৱালি দৰকাৰ হৈ আছিলে, এনেকে অকল লাইটৰ কাম জনা, তুমি জানা নেকি?
মই জানো, লাইটৰ কাম কৰিব।
লাইটৰ কাম কৰিব, ৱাৰিং চোৱাৰিংটো জানা?
অ' জানো, কি কৰিব লাগিব?
মানে ৱেৰিং-অ' ৱেৰিংটো মানে এনেকুৱা মোৰ এইকেইদিনতে ঘৰ আছে মানে তোমাৰ ৱায়াৰিং কৰিব লাগে, নতুন ঘৰ তাৰপিছত কিছুমান সৰু সুৰাও আছে, মোৰ মানে পোৱালি দৰকাৰ হৈ আ ছিলে, তাৰ পিছত মোৰ লগৰ এটাই ক'লে যে এনেকুৱা ল'ৰা এটা আছে, সিহঁতৰ ভাজি-চাজি দোকানো আছ আছে, ব্ৰইলাৰ মাংসও কাটে এনেকে, তাৰ পিছত সি এনেকুৱা লাইটৰ কামো কৰে। তাৰপিছত মই বুলো কি অ', তেতিয়াহ'লে মোৰ দেখোন চব-যিকেইটা বিচাৰি আছোঁ পাইয়ে গ'লো। হা, তেনেকে কৈছে, তাকে মই তোমাৰ নম্বৰটো দিলে ক-তাকে ফোন কৰিছিলোঁ। তুমি শুনা না, এইটো কি বুলি কয় তুমি যদি ৱাইৰিংটো পাৰা তেতিয়াহ'লে মোৰ মানে এই কেইদিনত তে, ৱায়াৰিং-অ' ডাঙৰ ঘৰ এখনেই আছিলে, মানে আহ আহিব পাৰে দেই কনটেক্টত মানে যদি হৈ যায় বাজেটো মিলি যায় হে তে তুমি পাৰিবা নহয় তুমি মানে কি হ'ল তাত ধৰ বিল্ডিং ঘৰ কেচিং চেচিং চব ময়ে মাৰিম তুমি ধৰ বৰ্ড চৰ্ড কাটি কৰি লগাই দিব লাগে এইখিনিয়ে সি খিনিটো পাৰিবা
হ'ব হ'ব পাৰিম মই অ এনে অ অ পাৰিম বাৰু এনে প অ পইচা টো কিমান হেৰি কৰিবা কবা
মই পইচাটো বাৰু তোমাক মই জনাই দিম এতিয়ালৈকে মই যিমান টো কৈছো বাজেট তটো মানে ফিক্স কৰা নাই হা অ সেই অ সেইটো কাৰণে ফিক্স কৰি যেতিয়াই ফিক্স কৰিব মই লগতে তোমাক ক'ম
অ হ'ব উম তুমি কি কৰি আছা এতিয়া কিবা কিবি খালা নে নাই
নাই নাই মই এতিয়া এই অকমান এই ওলাই আহিছিলো তাকে বোলে কি মোৰ ইমান খিনি মানে পোৰা প্ৰায় মাঠাটো বেয়াই হৈ গৈছে ইমান খিনি এতিয়া ঘৰৰ আ মানে টেন চন মোৰত ল'ব লগা হৈ আছে মানে পাপায়ো সেইখিনি কয় কিন্তু এতিয়া তো ঘৰত এতিয়া ডাঙৰ হৈছো একো এটা নকৰিলে কথাটো বেয়া হয় ন অ তাৰপিছত তোমাৰ এই আমাৰ ঘৰৰ ওচৰৰ যে ভৱনটো যে অ তাতে তোমাৰ পোন্ধৰ তাৰিখ কে আছে বিয়া তুমি আহিবা আৰু মই বক্সো তোমাৰ আহ মানে বক্সৰ কাম কৰোঁ ন
অহ
তুমি যদি লাইটৰ কাম জানা বস্ক' চৰটো জানিবাই চাগে
অ জানিম অ
অ তাৰপিছত এনে গৈছানে আগতে কাৰোবাৰ লগত?
অ বক্স যাও বাৰু কামত।
অ যোৱান তেতিয়াহলে অ অ। মই মানে এইটো কি বুলি কয় তেনেকুৱা পোৱালি এটা বিচাৰিয়ে ফুৰিছিলোঁ। হয় তুমিতো বক্স চক্স উঠাব কৰিব মানে এনেকুৱা পুৰা মানে জল্লি ভাগৰি যোৱা নেকি?
নাই নাই নাভাগো জোৰ আছে বাৰু।
অঁ অঁ ঠিক আছে তেনেহলে মানে তেনেকুৱাই পোৱালি এটা বিচাৰি আছিলো, মই এতিয়া পাই গলো ঠিকে আছে অঁ তোমাৰ এইটো কি বুলি কয় এই বাইক আছে নেকি বাৰু আৰ ওৱান ফাইভ
আৰ ওৱান ফাইফ অঁ।
অ মানে মই সেইদিনাখন এ মোক লগৰটোৱে তোমাৰ হেৰি ফটোখন দেখাইছিলে ত ঘ চে মই দেখা যেন পালো তাৰপিছত বোলো কি হয় নে নহয় বা। তোমাৰ মানে ঘৰৰ আগফালে এবাৰ আৰ এছ এখনো দেখিছিলোঁ তাৰপিছত এতিয়া বোলো হয়নে নহয়। তাকে এ তুমিয়ে ন সেইটো। অ আমাৰ এই চকৰ এই খালি সদায় যে চাৰে নটা বজাত ৰাতিপুৱা যোৱা কলেজ যোৱা চাগে
অঁ', কলেজ থাকে কলেজ।
অঁ ', বাকী তোমাৰ আৰু কি কি বিজনেচ আছে?
মোৰ বিচনেচ বুলিবলৈ নাই বাৰু এনেই ঘৰুৱা কিবা কিবি কাম কৰি থাকো।
মানে তুমি ধৰ চবজি চব্জি দোকানখনন আছে, আৰু মোৰ লগৰটয়ে কৈছিলে কিবা ব্ৰইলাৰ মাংস কটা বোলে, অঁ, সেইটো আৰু তোমাৰ ধৰ এই আৰু কেতিয়াবা লাইট চাইট কামত যোৱা আৰু
অঁ ', লাইট চাইটৰ কামত আ এতিয়া বাৰু মই চাকৰি সূত্ৰে পঢ়ি আছো, এনেকে অধ্যয়ন কৰি আছো।
অধ্যয়ন কৰি আছা হয়, সেইটোয়ে এতিয়া এ অধ্যয়ন কৰি আছা যেতিয়া এনি টাইম ধৰ ঘৰৰ পৰাওতো পইচাটো খুজিব নোৱাৰা হয় ন। অ এতিয়া তুমি কিবা এটা কৰি থাকিলে তোমাৰ কাৰণেই ভাল হাত খৰচটো ওলাই থাকে।
উম
অ সেইটোৱে ঠিকে আছে আৰু শুনা মোৰ মানে এইকেইদিনতে এই এ বিয়াখন গৈ লওক, তাৰপিছত মানে মোৰ টাউনতটো কাপোৰৰ দোকান এখন আছেই
আহ
তাৰ পিছত মানে তাতো পোৱালি এটা লাগে, তোমাৰ কাপোৰ খিনি চাই কৰি দিবলৈ
অ
তাৰ পিছত জোতা এনেকুৱা এটাকে জোতা চেডেল মানে শ্লিপাৰ তাৰ পিছত অভাৰ চাইজ পেন এনেকুৱা মানে ত তোমাৰ এই অৰুণাচলৰ পোৱালিবোৰ দেখিছে নে অ মানে তাত ধৰ যিখিনি সিহঁতে কাপ কাপোৰ পিন্ধে আমাৰ ইয়াতো পিন্ধিব কিছুমানে বিচাৰে কিন্তু মানে এতিয়া ধৰ হেৰি নাই কাৰণে দোকান চোকান নাই তেনেকুৱা সেইটো কাৰণে তোমাৰ পিন্ধিব নোৱাৰে। মই সেইটোয়ে মানে ভাবি পেলাই, বোলো কি মোক এনেকুৱা কিনিব পাৰে। মানে যদি দোকানখন দিও, মোৰো লাভ হ'ব ভালে নি, আৰু ধৰ ভালো লাগে, ধৰ, এতিয়া তোমালোককে লাগিলে লৈ ল'ব পাৰিবা। হয়নে, অ', তাছত তেনেকুৱা পো পোৱালি আছে নেকি আৰু তেনেকুৱা কাম কৰিব পৰা তাত, মানে ৰাতিপুৱা ধৰ চাৰে নটা বজাত আহিলে, তাৰ পিছত, আ-আঠটা চাৰে আঠটা মানত থ', গুচি গ'লেই হৈ গ'ল।
অ', আছে বাৰু মোৰ লগৰ। বন্ধুবৰ্গ বহুত, উম', বন্ধুবৰ্গ বহুত আছে।
অ', তুমি মোক, সুধি পেলাই জনাব পাৰিবানে?
অ', পাৰিম, কিয় নোৱাৰিম, নিশ্চয় পাৰিম।
অ', ঠিক আছে বাৰু তেতিয়াহ'লে তুমি মোক, সুধি পেলাই জনাবা। বুজিছা?
অ, পিছে, তুমি ভাত পানী খালানে নাই?
মই তোমাৰ, ভাত পানী এতিয়ালৈকে খোৱা নাই বাৰু চাহহে, বনাম আৰু খাম, তাৰপিছত আকৌ মোৰ এ এনেকুৱা ফেনৰ, কইল দুটামান বেয়া হৈ আছিলে, তাৰ পিছত এই ফেনৰ কইল দুটামান থিক কৰো, আকৌ এই আমাৰ, ইয়াৰে চাউন'ড যাৰ আছ চিনি পাবা ফাংচনে চাংচনে যায়। তাৰ মানে, এনেকুৱা বক্স দুটা বেয়া হৈ আছিলে। কয়ৰেল গৈছিলে তাৰো আৰু, তোমাৰ স্পাইটাৰ গৈছিলে, তাকে সেইবোৰো ঠিক কৰিব লাগে, তাকে বোলে কাইলৈ লাগেই দুইটায়ে। তাকে সেইখিনি কিবা এটা চাহ তাহ তা-তাহ খাই লৈ পেলাই মানে, ঠিক কৰিম আৰু। মই বোলো কি, ৰখা চুন মোৰ এইটোও এতিয়া হৈ আছে ন', সেইটো কাৰণে এইকণ টাইম ফ্ৰী আছিলো বোলো, ফোনটো কৰি সুধ ও, ই আছে নে নাই বস্তু, আৰু মই বোলো লাইটৰ কামৰ কথাটো তাক সুধিম। এ তুমি যেতিয়া, এ-এতিয়া, দুই ফালৰ পৰা মিলি গ'ল এ এতিয়া ভালে হ'ল। এতিয়া তুমি ধৰ এইটোও চাই দিব পাৰিবা, মই আৰু লগৰবোৰকো কৈছো বাৰু। অ অ কৈছো এ, বাকী এনে, তোমাৰ ঘৰত কোন কোন আছে?
মোৰ ঘৰত, মা, দেউতা, মই, ভন্টি। সেইয়াই আৰু, পিছে তোমাৰ ঘৰত কোন কোন?
আমাৰ ঘৰত, তইঅ পাপা, মই আৰু ভাইটি।
অ', আচ্ছা পিছে তুমি, কিবা অধ্যয়ন কৰি আচা নে, পঢ়ি শুনি?
অ মই-মই, পঢ়ি আছো তোমাৰ অ মই আই টি আই ইলেক্ট্ৰিচিয়ান কৰি আছো কৰ্চটো, তাৰপিছত তোমাৰ ডিগ্ৰীটো মানে অপেন ইউনিভাৰ্চিটিৰ পৰা কৰি আছিলোঁ। এইবাৰ ছেকেণ্ড চেম।
ছেকেণ্ড ছেম পাইছেগৈ ন', কিবা চাকৰি সূত্ৰে কিবা প কবাৰ পা অধ্যয়ন কৰিছ নে, ইউটিউবৰ পৰা?
অ' অ' মই ইউটিউবত, অ' অ' মই ইউটিউব ইউটিউবৰ পৰা মই চা চাই আছো বাৰু চাকৰি কাৰণে মানে মই ৰেলৱেতটো অকমান মানে ধান্দা মাৰি আছিলো।
অ।
এই ৰেলৱেত মানে তোমাৰ, আই টি আই টো কৰিছো ন', মানে মোৰ এইবোৰ লাইটৰ মানে এইবোৰত ইলেক্ট্ৰিকেলত বেছি মানে ভাল লাগে কিবা কৰি।
ৰেলৱে এই ৰেলৱে চাকৰিটো ভাল বাৰু।
অঁ' ৰেলৱে মই সেইটো কাৰণে সেইটোৱে ভাবি আছিলোঁ, তেতিয়াহলে অ' মানে মানে অকমান দিগদাৰো হয় কেতিয়াবা কিন্তু এতিয়া সেইটো কৰ্চটো কৰি আছো ন' চব পিনে মিলাব মানে নোৱাৰি সেইটো কাৰণে ডিগ্ৰীটো বোলো কমপ্লিট হৈ যাওক আৰু আই টি আই টো তেতিয়ালে ক তম হৈ যাব, তাৰ পিছত এপ্লাই চেপ্লাই কৰিম আৰু। এনে এইবছৰৰ পৰা এনে থাৰ্ড গ্ৰেড ফৰ্দ গ্ৰেড থাৰ্ড গ্ৰেড মানে তোমাৰ ইণ্টাৰভিউবোৰ হ'ব ন, তাৰিছত এপ্লাই কৰি দিম আৰু। কাৰণ কি ক কিবা এটা যদি লাগি গ'ল তেতিয়া মোৰে ভাল আৰু।
অ সেইটো হয় বাৰু তোমাৰ ভাল কিবা এটা লাগি গলে।
তাকে বাকী তোমাৰ লগত বাৰু কথা পাতি ভালে লাগিলে তুমি তেতিয়াহলে মোক এ ৰচুনটো দিবা ন? ৰচুন দহ কেজি আৰু পিয়াজ। মাছ লাগিলে তোমাৰ কমেও মোক ষোল্ল কেজি মান লাগিব ষোল্ল-বিশ কেজি।
অ' হৈ যাব পাই যাবা।
অ' বাৰু মই মই তেতিয়াহ'লে তোমাক বিয়াৰ আগত তোমাৰ লগত ভালকে কন্টেক্টটো কৰিম।
অ' অ'।
ঘৰত সুধি লওঁ, এইটো কি বুলি কয় ধৰ আৰু বস্তুও লাগিব পাৰে ন। তোমালোকৰ এনে দোকানত কি কি পায়?
উম নহৰু, পিয়াজ, আলু বন্ধাকবি, চব পাই তুমি যি লাগে তোমাক। ভেন্দি, জিকা, উম ভেন্দি, জিকা। উৰহি। উম, সৰিয়হ পাবা তুমি খেতি তেল।
অ' আৰু গাজৰ হ'ব নেকি?
হ'ব হ'ব গাজৰ হ'ব, বেঙেনা হ'ব।
অ' মানে মোক গাজৰটোও লাগিছিলে, তাৰপিছত গাজৰটো হৈ গলে মানে ভাল আছিলে। তোমাৰ এই পোলাও-চোলাও দিবলে।
অ' সেইটো হয় বাৰু।
অ'। অ' গাজৰ সেইটোয়ে, তেতিয়াহ'লে মই তোমাৰ লগত ভালকে বাৰু কথাটো পাতিম এদিন। লগ কৰিম ন, অ' তো-তোমাক মই মাত তিম তাকে আহ এতিয়া মানে মোৰ আকৌ টাউনত কাম এটা আছে তোমাৰ এনেকুৱাই। কইলত তাঁৰ আনিবগৈ লাগে, তাকে মই টাউনলৈ যাওঁ। মই তোমাৰ লগত বাৰু মই পিছত কথা পাতিম দিয়া ন।
অ' অ' পাতিবা।
অ' অ' ঠিক আছে এতিয়া মই তোমাৰ লগত পিছত কথা পাতিম, ঠিক আছে।